শুনা পাই আছা? অঁ শুনিছো এতিয়া।
মানে নেটৱৰ্ক প্ৰব্লেম হৈ আছে আজি, সেইকাৰণে এনেকুৱা হৈছে। মানে বহুত নেটৱৰ্ক প্ৰব্লেম। আজি পিছে লাঞ্চত কি খালা?
আজি মই ঘৰৰ পৰা পোলাও লৈ গৈছিলো কালি ৰাতিয়ে বনাই থৈছিলে বাইয়ে। চিকেন পোলাও সেয়াই খাই দিলো আৰু আজি তাকে নিলো তুমি কি খালা দিনত?
খালা নেকি? হেহেহেহ।
অ ডেজাৰ্ট খালো আজি মই কেলা পাক পেষ্ট্ৰি খাইছো। ইমান টেষ্টি খাবলৈ। আহ বৰত আমি আমাৰ দুচ আমি দুটা ফেষ্টভ লৈছিলো দুজন মানে দুটা ফেষ্ট লৈছো আৰু টোটেল ফৰ হানড্ৰেড হৈছে বিল কিন্তু মানে সেইকেইটা বহুত ভাল হয় ৱৰ্থ ইট
খোৱা যেন অ খোৱা যেন পায় আৰু সেনেকুৱা হ'লে ভা
খোৱা যেন পায় মানে বহুত ডাঙৰ চাইজৰ নহয় হ'লেও মানে বহুত ভাল আছিলে খাবলে। মানে কোৱালিটিটো বহুত ভাল, হেল্ল'? আকৌ মাতো নাইকিয়া হৈ গ'ল হা! আকৌ মাত, অ শুনি আছো এতিয়া আকৌ শুনিছো তুমি শুনিছা?
অ আমাৰ এ এই মানে যোনটো তুমি নাম্বাৰ ইউজ কৰিছা তাতেতো তোমাৰ মানে হেৰি নীট আছে ন। মানে ৱাইফাই কানে, অ ৱাইফাই কানেক্ট কৰিলে মানে তোমাৰ অলপ মানে ফোন এনেও হেৰি হয় মানে মাজে - মাজে শুনা নাপায়।
অ সেইটোৱে, মোৰ সেই আজি সেই তাপাক কি খাল তুমি কিবা খাই চাবা বহুত টেষ্টি হয়।
য়েছ য়েছ, নাই নাই যাব লাগিব ৰ'বা!
অ অ ওচৰ ওচৰত আছে, অ অৰ্ডাৰ কৰি খাবা অফাৰ পাবা চাগে মানে বহুতে এইটো ষ্টিকমেন উম!
এদিন কেতিয়াবা মানে তুমি এনেকে থাকোঁতে তাতে এনেকে যাম ৰ'বা। অফিচত মানে এনেকে তুমি ধৰা ব্ৰেক টাইমত আহিলা সেনেকুৱা টাইমত যাম ৰ'বা।
অ তেনেকে আহিবা।
কেতিয়া এনেকুৱা হেৰি থাকে
হা।
কোনটো টাইমত মানে ব্ৰেক হয় আৰু তোমাৰ তেনেকুৱা টাইমত গ'লে আমি মানে যাব পাৰিম আৰু তাত।
অ মোৰ দুটা বজাত হয় ন ব্ৰেক, মই কে কেতিয়াবা খাওঁগে, আজি আমি সেই পালো বুলি আৰু খাই দিলো।
আহ এইটোৱে। পিছে মানে অলপ এনজয় কৰিও ভাল লাগে দিয়াচোন, যোনদিনাখন অলপ আহি যায়।
আহ সচাকে সেইদিনাখনতো খুচিয়ে বেলেগ আৰু। আমাৰ এনজয়মেন্টৰ সিমান
পাই থাকিলে মানে আৰু এনজয়টো অলপ বেছিয়ে ভাল লাগে তেতিয়া মানে আৰু ক'ত কি উধি যে গমেই নাপায় ন?
অ তাৰপিছত ৰুইমৰা পিছত মই কম। মোৰ চব খাতাম হ চুকা হে।
খাতাং হ চোকা হে মানে সেইটোৱে আৰু মানে অলপ মানে মিলাই পিনে অলপ কামটো কৰি থাকিব লাগিব আৰু। যাতে এইটো মানে খাতাম হ'ব নিদিয়া আৰু।
হা লাষ্টলৈকে কাৰণ মান্থ এণ্ঠত নহলে আমাৰ চব বস্তু ফা বেয়া হৈ যাব, হলেও আজি বহুত ভাল লাগিলে আজি আমি গ ত পৰা একদম মলত গ'লো আমি মানে সেইকেইটা মানে আচলতে তাত এ হেৰি হয় এইটো কি টেক আৱে হয় মানে
আছে না তাত তে অ
অ নহয় ড্ৰাগছত গ'লো টেক আৱে হয় ন অ টেক আৱে পেলাই মানে হেৰি কৰিলো পটোকে লৈ গৈছো আৰু হেৰি বুলি তাত মানে খাব জেগা নাই ন সেইখিনিত অ অফিচতো গৈ খাবলে মন নাযায় সেইটো কাৰণে গৈ পাই তাত বহি লৈ পেলাই ফুট কৰ্টত বহি দুইজনীয়ে বহি বেলে খাইছো গৈ ইমান শান্তি লাগিছে।
অঁ অঁ ৰুদ ড্ৰাগছ মলত গৈছে অঁ মই ভাবিছোঁ ৰুদ ড্ৰাগছ পটককৈ ভাবিলোঁ ৰুদ ড্ৰাগছ অঁ সেনেকৈ ভাবিলোঁ অঁ উম!
ভাল মানে এ পি ভ উম চিটি চেণ্টাৰ চ উ বহুত ভাল বহুত ভাল বহুত চাফা আৰু বহুত ভাল।
এবাৰ আমি যে কে এফ চি গলো যে মানে ভাল বাৰীতে কম্ব পাই গলো।
অ ৰদ্ৰাগছত অ ৰদ্ৰাগছখন বহুত ভাল ন তোমাৰ অ তুমি মইতো গৈছো ন।
অঁ গৈছিলোঁ যে আমি মুভি চাই চাই পিনে চাগে গ'লোঁ নেকি। মুভি চাব গৈছিলোঁ চাগে আমি।
মভি চাইছিলো তাপাক গলো অফাৰ আছিলে ওৱান ফৰ্টি নাইন নে ওৱান কিবা এটা আছিলে আৰু এতিয়া নাই কিন্তু তাৰ কোৱালিটিটো বহুত ভাল মানে হেৰিকছে মই
দেই লৈ ছাগ থাকেই আৰু দেই লৈ পিনে কোনোবা দেই লৈকে থাকে অ লাঞ্চ কিবা এনেকে হেৰি পায় কম্ব
উম কিবা স্পেচিয়েল এনেক তেনেকুৱা থাকে ন সেইবিলাকৰ কাৰণে চাগ তাৰপিছতে সেই
দিয়ে আৰু তাতে আৰু মানে বেছি অভাৰ ক্ৰাউডেড নহয় মানে জেগাটো সেইকাৰণে ভাল বেছি হাল্লা নাই একো নাই সেইটোৱেই ভাল আৰু সেয়ে আৰু ভাল লাগিল বাৰু সেই তেতিয়া গৈছিলো আমি তেতিয়া মানে সেইখিনি ঠিক ঠিক লাগিছিলে
অ অ
তাৰপিছতো আমি এতিয়া বাৰু মুভি চবো যোৱা নাই বাৰু এদিন যাব লাগিব
যাব লাগিব আমি
ফুৰ টাইম এটা ওলাই যাব লাগিব তোমাৰো অফ থাকিব লাগিব। মানে আমি আমি গীতাচ তুমি মইতো যোৱা নহলে তোমালোক দুটাহে গ'লা। আমি তিনিটা যোৱা নহলেই অ মানে লাষ্ট টাইমো আমাৰ তিনিটা যোৱাই নহয় তিনিটাই গৈছিলোঁ জানো। অ আচ্ছা আচ্ছা লাষ্ট লাষ্ট এখন চাইছিলো আমি কি মুভি আছিলে যোনো পাহৰিলো উ অ পৰম সুন্দৰী হয় হয় হয়
হা
সেইকাৰণে চাইছিলোঁ মানে আমি ভাবিছোঁ কি আমি দুটা চাইছো ত আমি তিনিটা চোৱাই এনে বুলি ভাবি আছোঁ। কি খবৰ এনেই ফোন কৰিছেনে।
ফোন কেইদিন কৰাই নাইচোন তাই বিজি আছে।
উম মানে তাইৰো সেই বেমাৰটো হ'ল নহয় তাইক এতিয়া মানে তাই মানে ষ্টন হোৱা বুলি ক'লে নহয় তাকো দুটা চাইড হোৱা বুলি ক'লে ষ্টনটো। এয়া তাইক মানে পূৰা থ্ৰী লিটাৰ মানে এনে খোৱা দিনত খাব দিছে তাইক আৰু পানী বহুত। মানে তাইক কৈছোঁ তাই কৈ আছে মানে বহুত পানী খালেও প্ৰব্লেম হৈ যায় ন তাই গৈছে বোলে মই বাহিৰত বহি থাকিব লাগিব পানী পানী খাই সেই বাহিৰত গৈ দৌৰি থাকিব লাগিব তাই কৈছে মই কৈছোঁ বুললে তুমি অলপ এক্সাৰচাইজো কৰিবা এইকেইদিনমানানে তাই আৰু যাবও নোৱাৰিলে। বহুত মানে ৰ'দৰ কাৰণে পাঁচটাতে ৰ'দ উঠে ন। সেইকাৰণে মানে এইকেইদিন গৰমতে তাই মানে যাবই পৰা নাই বোলে মই কৈছোঁ বোলে অলপ ঘৰতে দৌৰিবা একো নহয় ঘৰতে ৱৰ্কআউট কৰিবা উপায় নাই কাৰণ বেমাৰটোও তেনেকুৱা ন।
এইটো এইটো। তোমাক এটা চাউণ্ড আহি আছে বৰষুণ যোৰত দি আছে নিকি। হেল্ল'। হেল্ল'।
আকৌ বুলি ৰিমানো
উম শুনিছা?
শুনি আছেনে অ', শুনি আছোঁ।
মাজে, মাজে নাইকিয়া হৈ যায়।
হু।
সাত
অ', নেটৱৰ্কৰ কাৰণে হৈ আছে বৰষুণটো নাই এতিয়া বাৰু ইয়াতে
অ', কিবা চাউণ্ড হৈ আছে তোমাৰ পিছফালৰ পৰা। সেইকাৰণে ভাবিছোঁ বৰষুণ দি আছে আ পৰি আছে চোন ইয়াত।
পৰি আছে অলপ অলপকে কিন্তু ইমান নাই আৰু স্পীডত নাই আৰু ইমান এটা অ'।
এইটো।
অলপ অলপকৈ দিয়ে আছে আজি ৱেডাৰ বেয়াচোন চব ফালে চোন কিবা কিবি হৈয়ে আছে।
সেইটোৱ এইটো।
ইউৰোপ ইউৰোপ এইবোৰতচোন ইমান বাপৰে পূৰা ৰাস্তাতে চব চকা তকা মানে হেৰি হৈ গৈছে।
বেলেগ হিট ৱেবছ আহিছে মানে সিহঁতৰ সিহঁতৰ ৱেডাৰ লগত চুট নকৰে ন বস্তুতো সিহতৰ আমাৰ সমানে হৈছে কিন্তু সিহঁতৰ সেইখিনিতে মানে সিহঁতৰ ৱেডাৰ চাইহে মানে বস্তু বিলাক বনাই ত গোটেই চকলেট তকলেট বিলাক গলি গৈছে।
গলি গৈছে চব মানে বেয়া হৈ গৈছে উম ইমান আহ অ'ত। উম বাপৰে গোটেইবোৰ মানে হেৰি হৈ গৈছে তাৰমানানে মেলট হৈ গৈছে। চকাতটোতো মেলট হৈ গৈছে ব উম চকাটো। পুৰা হেৰি গৈছে মেলেট দেখা পাই মই ভাবিছোঁ চাগে এনেই কিবা এ আই হেৰি নেকি মই পিছত ভালকে চালো যে এইটো মানে ৰিয়েলত তে
সেইটোৱে সিহঁতক মানে সিহঁতৰ চাগে থাৰ্টি ডিগ্ৰী মানেই হৈছে।
অ বেছি বেছিভাগতো ৱেদাৰবোৰ বেলেগ বেলেগ থাকে ন সবতে এইবাৰ মানে চাগে ইহঁতে মানে বেছি,
বেছি পাইছে ঠাণ্ডা জেগা ন
ঠাণ্ডা জেগা বেছি পাইছে কাৰণে মানে ইহঁতৰ সহ্য হোৱা নাই আৰু
অ ফিল্ডছ লাইক হাড্ৰেড টাইপ হৈ গৈছে সিহঁতৰ।
অ ফিল্ডছ লাইক মানে এনেকুৱাই। মানে সেইটোয়েটো চব ফালে মানে বহুত হেৰি হৈ আছে আৰু মানে
অ আমাৰ সিহঁতৰ অৱস্থা বেয়া হৈ যাব দেখোন।
উম সেইদিনাখন হেৰিত গ'ল এনেকে বেল জুুৱেলত গ'ল আটকে কিমান মান মৰিলে কিমান। বহুতখিনি কিছুমান মানুহ ওলোৱা ওলাব পৰাই নাছিলে।
সেইটোৱেইটো
মানে এনেই মানে কিছুমানতো লাখত মানে এনেকে মৰা বুলি দি আছে কিন্তু মানে এনেকেও ইমান কথা কোৱা নাই কমকে হেৰুৱা বুলি দি আছে মানে কিছুমান নিউজ সেইবোৰ এনেও মানে হেৰি ন কৰিব নোৱাৰি ন মানে ত্ৰাস কৰিব নোৱাৰি আজিকালি। পটককে কি দিয়ে কি নিদিয়ে সেইটোৱে
সেইবিলাকে আৰু কি কৰিবানো
তুমি কেইটাত গৈ পালা আজি অফিচ?
এই আজি দেৰি হৈছে মই দছটাত মোৰ অফিচ থাকে মই দশটাতে ওলাইছো।
উ অ মানে তোমাৰ এনে টাইমিংটো টেন হয় ন।
টেন হয় অ টেন টু ছেভেন।
মানে টাইমিং। এনে অ দচটা বা মানে চেভেনলৈ থাকিলে অলপ মানে চামাৰত ঠিকেই আছে বাৰু।
ছামাৰত ঠিকে আছে।
ঠাণ্ডাৰ দিনত অলপ মানে দেৰি হৈ যায় বেছি শান্তি মানে বহুতে শান্তিত
বহুতেই শান্তি।
তাৰপিছত মানে ওলোৱাৰ পিছত ধৰা তুমি নৰ্মেল বাছত বা এনেকে ট্ৰেভেল কৰিব নোৱাৰা।
নোৱাৰি নোৱাৰি কিন্তু মই মৰ্ণিং যাওঁতে আকৌ খন মানে এ এছ টি চি যিখন ৰেড কালাৰ খন যে হয় যে। সেইখনতে যাওঁ আকৌ মই মানে কি হয় সেইখন ডাইৰেক্ট মানে মই য'ত য'ত মোৰ অফিচ তাতেল তালৈকে যায় ন। ত মোৰ কাৰণে সুবিধা হয় মানে। এই গ্ৰীণ বাছ ইখনে বহুত ৰখাই ৰখাই যায় এইখন মানে ফাচ যায় বহুত। অ
ৰখাই আৰু মানে সিহঁতৰ ওপৰত চোন কিমান হেৰি হৈ আছে সিহঁতৰ মানে
সেইটোৱেটো গ্ৰীন বাছ বিলাকে মানে বহুত ৰখাই থৈ যায় আৰু মোৰ ব্ৰিজৰ তলেদি গলে অলপ প্ৰব্লেম হৈ যায়, সেইটোকাৰণে মই সেই যাওঁতে সদাই যিমান গৰম হলেও সেই ৰেডখনতে যাওঁ মানে। এ পতককে পোৱা নিচিনা লাগে দেৰিকে ওলালেও। সেয়া আৰু তেনেকে গৈ থাকো।
ব মানে হোৱাইট বাজ গীটাত তো আৰু নোৱাৰি। হেচুন বাৰু গৰমৰ কাৰণে এতিয়া মানে এটা হেভিত হৈ গৈছে তাৰ মানে গ্ৰীণ বাছত যাই যাই এচিত।
কিন্তু ৰেড বাছ কেইখন ৰেড অঁ ৰেড এ এছ টি চি কেইখন মানে মান নুহ যিমানখিনি চিত আছে সিমান খিনিয়ে উঠাই, স্পেচ থাকে আৰু যিমান যিমানখিনি আছে সিমানখিনিয়ে উঠাই, এচি নহৈ নন এচি হয় কিন্তু চিত পাওঁ মানে। বহিবলৈ, পুৰা খালী হৈ আহে তাতে বহি পেলাই গুচি যাওঁ।
পৰা যে মানে এই মানে লাচ গেট নে এইখিনিৰ পৰা আহে দিয়া মানে
অঁ অঁ। সেইখনে চাগে। সেইখনে ডাইৰেক্ট ভঙা ঘৰলৈকে যায়, সেইখনতে উঠো আৰু। ডাইৰেক্ট শুনিছা? হেল্ল হেল্ল
শুনা পাই আছা? শুনা পাই আছা, নেটৱৰ্কতটো মাজে মাজে আপ ডাউন আপ ডাউন কৰি